হেল্ল'ঊ
অ শুনিছা নে?
হেল্ল', শুনি আছা?
অ, শুনিছো,
কি-কি কৰি আছা তুমি?
মই এতিয়া ভাত খালো, মানে অলপ বহি আছিলো।
অ, ভালে আছা?
অ, ভালে আছো। তোমাৰ ভালনে?
অ, ভালে দিয়া। তোমাৰ চামাৰ ভেকেচন, মই এনেই আছো। তোমাৰ চামাৰ ভেকেচন কেনেকা চলি আছে এতিয়া?
এতিয়াতো এনে ঘৰতে থাকোঁ। কেতিয়াবা ধৰি লও খেলিব যাওঁ। লগৰবোৰৰ দুটামান লগ কৰিব যাওঁ, এইখিনিয়ে। তুমি কি কৰা?
মোৰ চামাৰভাগেচন ক'ব গ'লে বৰ্তমান গাঁৱত গ'লো, লগৰ বিলাকত অকমান ওলাই গ'লো। এতিয়াতো বৰ্তমান মানে কাউজ বিলৰ প্লেন কৰি আছো, বাত এতিয়াতো তোমাৰ আৰু বানপানীয়ে হৈ আছে ন গুৱা মানে তোমাৰ চহৰত। হয় সেইটো কাৰণে এতিয়া বৰ্তমান কথা যোৱা নাই বাৰু ওলাই।
তুমি মানে চহৰত থাকা ন?
অ অ তুমি ক'ত থাকা?
মই গাঁৱত।
অ ঠিকে আছে গাঁৱৰ চৰ্মাটি ভৰা স্কিলটোত বহুত আছে, গাঁৱত থাকি পেলাই ভাল লাগে দেই। মই গৈয়ে থাকো যেতিয়া মোৰ মানে টাইপ, মানে কলেজ বন্ধ থাকে মই তেতিয়াই গাঁৱত যাওঁ।
হয় গাঁৱত থাকি ভাল লাগে ন, গাঁৱত অলপ নেচাৰেলটো বেছি ভাল।
অ। তোমাৰ গছ-গছনিৰ তলত কি কৰ্ম তনিয়াত মই চহৰত গছ-গছনি ক'ব গলে নোহাই হৈ গৈছে হা। মানে ফেনৰ তলত, এচিৰ তলত সেনেকে শুই থাকে। কিন্তু গাঁৱত তোমাৰ কি হয়, তুমি গছৰ তলত বহি পেলাই ধুনীয়াকে বিচনী এখন লৈ যোৱা হাতত পৰিৱেশটো ভাল লাগি পেলাই, চাই ভাল লাগে, তাত কথা পাতি সেই টাইম স্পেণ্ড কৰি পেলাই ভাল লাগে।
হয় ভাল লাগে। বাকী তুমি পঢ়ি আছা ন?
উম উম। তুমি?
উ পৰা হ'ল, কমপ্লিট হ'ল মানে।
অ ঠিকে আছে তিহলে। বাকী চামাৰ ভেকেচনত তুমি ভবা নে, আমাৰ যিটো সৰুৰ জেনেৰেশ্যনটো আছে ন। পিছত সিহঁতক কিবা শিকাব লাগে বুলি ভাবা নে চামাৰ ভেকেচনত?
কি কৈছা?
মানে আমি এতিয়া যিহেতু অ ডাঙৰ হলো ন বে মানে যিমান যি লওক আমাৰ এইটো এজৰ আমাৰ যিটো এজত আছো, তো আমাৰ তলত যিটো জেনেৰেশ্যন আছে আৰু গতিকে উঠি অহা ল'ৰা ছোৱালীবিলাকক আমি চামাৰ ভেকেচন বুলি কিবা শিকাব লাগে বুলি তুমি ভাবানে?
অ ভাবো মানে শিকাব লাগে, ধৰি লোৱা আজিলি কি হয়', ল'ৰা ছোৱালীবিলাক মোবলতে ব্যস্ত হৈ থাকে ন?
উম উম।
উম খেল ধেমালি খুব কমাই কৰে। ধৰি লা খেলিব নাযায় আজিকালি বহুত, মোবাইলতে ব্যস্ত হৈ থাকে। ত তাত তে খেলিব যাব লাগে। মই ধৰি লোৱা ওচৰ-পাজৰৰ মানুহবিলাকৰ লগত কথা পাতিব লাগে। তা তেখেত লোকৰ অভিজ্ঞতা হব। আৰু বন্ধু লগক লগ কৰিব লাগে, খেলিব লাগে।
আৰু তোমাৰ কি হৈছে আজিকালি আমি যিগতে আমি আগতে যেনেকে গাঁওত খেলিছিলোঁ কুত কুত খেলি পাইছো কুত কুত খেলি পাইছিলানে গাঁৱত তোমাৰ কাবাডী এইবিলাক আমি আগতে খেলিছিলো। লুকা ভাকু কিমান কি খেলা আছিলে তাৰপিছত তোমাৰ। ঘৰিয়াল পানী খেলো, ত এতিয়া মানে কি হ'ল তোমাৰ, এই বাচ্ছাব বিলাকে এতিয়া যিটো বাচ্ছাবিলাক, ইহঁতে এইবিলাক খেলৰ বিষয়ে একো নাজানে হা। ইহঁতে অকল মোবাইলত তোমাৰ যিবিলাক অনলাইন গেম থাকে সিহঁতে সেইবিলাক খেলি থাকে। কিন্ত ইহঁত যে ওচৰ চুবুৰীয়াৰ গাঁও মানুহে মানে লগৰ বিলাকৰ যে লগ হ'ব লাগে ওচৰত যে আৰু সিহঁতৰ বয়সৰ ল'ৰা ছোৱালীয়ে যে সিহঁতে সেইটো বস্তু গুৰুত্বই নিদিয়ে, এইতে মোবাইলটোত লাগি থাকে। ত' মানে সিহঁতৰ ক'ব গ'লে চুকুৰটো অনিষ্ট হৈ আছে সৰুৰে পৰা। আৰু ইহঁত, এই গেম বিলাকৰ কথা নাজানিব ইহঁতে পিছৰ জেনেৰেশ্যনতো শিকাবই নোৱাৰিব একো। ত মই ভাবো কি যে তোমাৰ ইহঁত, যদি আমি চামাৰ ভেকচন বুলি ধৰি লোৱা সাত দিন বা দহ দিন। এনেকুৱা এটাত মানে। নিৰ্দিষ্ট এ টাইম এটা ঠিক কৰি পেলাই যে আবেলি চাৰিটাৰ পৰা বা, তিনিটাৰ পৰা ছটা মানলৈকে। আহঁতৰক খেলা তিনি ঘন্টামান বা দুঘন্টামান আমি খেলিম কিবা আমাৰ খেলিম, তহতকো খেলাম সেইসময়তে যদি কিবা এটা যদি। কম্পিটিশনৰ নিচিনা পতা যায় যে যোনে যিকে এতিয়া কাবাডীতে আমি টিম টিম কৰি পেলাই দিলো। বা চোৱা চি খেলিলো আমি সিহঁতক আমি টিম টিম কৰি পেলাই দিলো। লুকা জুপি খেলিলো ত সেনেকে মানে যোনে জিকা‌ আৰু সিহঁত কিবা আমি দিম ত সিহঁতৰ মানে, এই বস্তুৰে ইণ্টাৰেষ্ট আহি যায় ন চ কিবা এটা, পাম আৰু বাচ্ছ বিলাকে চকলেট টকলেট এই বিলাকতো ইন্টাৰেষ্ট বহুই থাকে ত সিহঁত, কিবা এটা দিম বুলি ক'লা তুমি। সিহঁতে পালে সিহঁতৰ বস্তুটো জানিলেও সিহঁতৰ মোবাইলটো দূৰত থকা হল। আৰু কিবা এটা পালেও সিহঁতে ন।
হয় মানে শিকিব পাৰে খেলাৰ জৰিয়তে মানে বহুত কিবা শিকিব পাৰে তেওঁলোকে। উম,
বহুত খিনি আৰু জনা হয় তেতিয়া আৰু নিজৰ যেতিয়া, স্কুল খুলিলে লগৰ বিলাক বন্ধু বিলাক ক'ব পাৰিব বন্ধু বান্ধবিলাক ক'ব পাৰিব যে খেলিছিলো। এনেকুৱাকে প্ৰগ্ৰাম, কৰিছিলে মোৰ চিনিয়ৰ দাদা বাহঁতে ত ভাল লাগিলে টাইমতটো এনেকেই গ'ল আমাৰ। ক'ব পাৰে তেতিয়া নেক্সট চামাৰ ভেকেশ্যচন যেতিয়া দিব বা বেলেগ কিবা ভেকেশ্যচন পালে। সিহত সেইটো কা ঘৰত মানে চিনিয়ৰ বিলাক দাদাবাগ বিলাক ক'ব আৰু যে আমাকো এনেকে খেলাব লাগে বুলি।
হয় হয় ঠিকে কৈছা।
সেনেকে খেলা নে মানে বাচ্ছা বিলাক লগ হোৱা নে নাই।
অ ধৰি লোৱা কেতিয়াবা খেলো সৰুবিলাকৰ লগত, ধৰি লওক কিছুমান খেলে ছোৱালীবিলাকে তাহাঁতৰ লগতে খেলো ধৰি লক ফুটবল খেলিলো ক্ৰিকেট খেলিলো।
এনেদৰে কেতিয়াবা। তুমি এনেই কিবা খেলানে।
মই তোমাৰ এতিয়া ক'ব গ'লে চহৰত তোমাৰ খেলা লগ নাই হা, এয়াত মই, মানে নাপাওঁ সেনেকে কিন্তু কেতিয়াবা থাকে আমাৰ লগ বিলাকে ধৰিল লোৱা লগ পালো। তেতিয়া আমি কি কৰো ধৰিলো পাৰ্কতে গলো হা, আমি চোৱা আঠটা সাতটা মান লগ হৈপেলে পাৰ্কত গলো মানে এ কিবা এটা জাগাত তাত আমি কি। সৰু আমি এইটো বহুত বাৰ কৰি আছো যে আমি এনে ঠিক আছে কাবাডী খেলো। আমি তাতে পাৰ্কতে মানে বেছি মানুহ নথাকে ন বেছিভাগ, জাগা ইমান থাকে ডাঙৰ পাৰ্ক বিলাকতো তাতে আমি কাবাডী খেলে, খেলি দিও ইয়াৰ ওচৰত খেলিব নাপালে লগৰ বিলাকৰ লগত আমি সেনেকে হলো খেলো। তাতে গৈপেলাই আৰু গাঁৱত গলেতো খেলা হয়ে লগ বিলাক থাকেই তাত।
হয় মানে ভালো লাগে ন খেলি বহুত ভাল লাগে।
অ, ভালো লাগে।
বাকী এনে তোমাৰ ভৱিষ্যত আৰু কি ভাবিছা।
ক'ব গলে মই ভৱিষ্যতত মানুহে এটা প্লেন কৰিব নালাগে হা দুটা, তিনিটা প্লেন ৰাখি থ'ব লাগে। যাতে কৰিব পাৰে ত' মোৰ তোমাৰ আ, বিজনেচ কৰিব মন আছে। লগতে একট্ৰেছ হ'ব মন আছে আৰু তাৰ কিবা এটাৰ যিটো পাৰো।
অ', এক্ট্ৰেছ -এক্ট্ৰেছ হ'ব মন আছে ন'?
হয়।
মানে ধৰি লোৱা পঢ়াৰ জৰিয়তে মানে বাহিৰা অ, ধৰি লোৱা বাহিৰা কামতো অলপ মনুযো বাহিৰা স্কিল বিলাক ক ' নিজৰ দেভলপ কৰিব লাগে।
যেনে তুমি অকল আজিকালি পঢ়াতো লাগে হা মই মিছা তেনেকুৱা পঢ়াতো লাগে কিন্তু পঢ়াৰ লগে - লগে মই যদি বাহিৰা কিছুমান তোমাৰ তাত টেলেণ্ট আছে তুমি সেইটো বস্তু টেলেণ্টটো তোমাৰ ভিতৰত ৰাখিব নালাগে তুমিটো ওলাব লাগে।
হয়। ধৰি লোৱা খেল -খেলৰ জৰিয়তেও মানে বহুত ল'ৰা -ছোৱালীয়ে নিজৰ ভৱিষ্যতটো গঢ়িব পাৰে। খেলৰ ল' খেলৰ জৰিয়তে উম। আজিকালি কি হয় মানে মাক বাপেক কে ধৰি লোৱা ল'ৰা- ছোৱালীক মানে খেলিবই নিদিয়ে ধৰি লোৱা তাহাঁতক মানে পঢ়িবই দিয়ে।
ফুৰিব দিয়ে এনি টাইম মানে পঢ়- পঢ়- পঢ় কিন্তু মোবাইল বাচ্ছা বিলাকে কি কৰে মোবাইলটো লাগিব মোবাইলটো পৰা পঢ়িম এনেকে কৈ পেলে মোবাইলটোতে মাকক বাপেকক বুৰ্বক বনাই থৈ দিয়ে পেৰেনচত। বা ফেমিলি মানুহক মোবাইলটোত পঢ়িম বুলি কৈ পেলাই বেলেগ ভিদিঅ চাই থাকে।
মানে তাঁহতৰনো ঘৰৰ ভিতৰত থাকি - থাকি ইমাননো পঢ়িব মন যাব ন' অলপ খেলা ধূলা কৰিলেহে অলপ বাকী পঢ়িবৰো মন যাব।
উম, পেৰেণ্টছ বিলাকৰো ভুল আছে হা আমাৰ মাহঁতে আগতে কাম কৰা নাছিলে কোনো জব নকৰে জব কৰিব লাগে ইণ্টি হ'ব লাগে কিন্তু তাৰ মাজত বাচ্ছা বিলাককো টাইম দিব লাগে আমাৰ মাহত হতে দেউতাহতে টাইম দিছিলে আমাক সৰুতে বা মানে ফেমিলি মানুহ আমাক টাইম দিছিলে যে খেলিবৰ কাৰণে বা খেলিব যায় তোক আমাক খেলাটোৰ লগত পৰিচয় কৰাই দিছিলে কিন্তু আজিকালি পেৰেণ্টছ বিলাকে নিজৰ কামতে ব্যস্ত থাকে। যে এদিন বা দুদিন মানে কাম কৰিব লাগে হা চবে চবকে কামত লাগে নিজে যদি কিবা এটা আছে জব কৰ বা নিজৰ কিবা ব্যৱসায় কৰাতো কৰিব লাগে নিজৰ ভৰিত নিজে চবে থিয় হব খোজে কিন্তু তাৰ মাজত যদি তুমি বাচ্ছা বিলাকৰ কাৰণে দুদিন বা তিনিদিন যদি ছুটি লোৱা যায় অফিচৰ পৰা কামৰ পৰা তেতিয়া বাচ্ছা বিলাকো ভাল পালে। ফুৰাব লৈ গ'ল কেম ভাল পাব সিহঁতে উম পেৰেণ্টছো
তো ঠিকে কৈছা। ধৰি লোৱা যি ডাঙৰ বিলাক মানে কামতে ব্যস্ত হৈ থাকে সৰু- সৰু ল'ৰা -ছোৱালীক মানে গুৰুত্বই গৰু ত্ব দিব মানে টাইমে নাপায়। তেনেহ'লে মবাইলতে ব্যস্ত হৈ থাকে।
অহ, সেইটোৱে মানে বাচ্ছা বিলাকক যদি পেৰেণ্টছে টাইম নিদিয়ে কি কৰিব যদি ফুৰিব বেলেগৰ লগত খেলিব নিদিয়ে মোবাইলতে থাকিব ন' একমাত্ৰ ইহঁতৰ লগ হিচাপে। সেনেকে তোমাৰ বাচ্ছা বিলাকৰ ভৱিষ্যটো বেয়া হৈ গৈ আছে।
বাকী এনে তুমি ফুৰিব যুৱানে?
ফুৰিব যাওঁ মই ফুৰি বহুত ভাল পাওঁ দে মই যদি মই ফুৰিব কবাত যিও এনেকে লগবিলাক পাই যাওঁ ফুৰিব যাব তেতিয়াহ'লে মই ওলাই যাব ট্ৰাই কৰো আৰু যিমান যি নহ'ক।
হয় ফুৰিব লাগে ফুৰি অ'! ভাল পাওঁ। মই যাওঁ, গধূলি যাওঁ। কেতিয়াবা, পুৱাও গলোঁ।
অ', অ',
বাকী, তুমি পুৱা জল্দি, জল্দি উঠানে?
মই তোমাৰ মিছা নকৌ, মই কলেজ থাকিলে জল্দি উঠি, উঠো হা! বেছি দেৰিলেকে শুব নোৱাৰোঁ। কলেজ থাকে, টাইম থাকে ন'! ক্লাছৰ। ত' তেনেকে জল্দি উঠা যে? কিন্তু, তোমাৰ এতিয়া, যেতিয়া চাওঁ চলি আছে। ৰাতি দেৰিলৈকে চিনেমা চোৱা যায়। মোবাইলটো চাই থকা যায়। এ, ৰাতিপুৱা দেৰিকে সাৰ পাওঁ।
মই মানে, উঠো, জল্ডি উঠো। ধৰি লোৱা ৰানিং কৰিলোঁ অলপ।
অ'! কৰিব লাগে, ভাল হেল্থ, হেল্থটোৰ কাৰণে বহুত ভাল হয়।
ধৰি লোৱা, জল্ডি উঠিলে ধৰি লোৱা, কামবিলাকো অলপ খটম হৈ যায়।
অ' অ'! সেইটো হয় বাৰু। ঠিক কথা কৈছা তুমি। এ, ৰাতি শুবই মন নাজায়, মোবাইলটো চাই থাকিলে। টাইমটো কেনেকে যায়, গমে নাপাওঁ।
হয়!
এনেকে উঠা নহয় ৰাতিপুৱা।
হয়! মানে, জল্দি উঠি মানে, জল্দি শুব লাগে। এইটো মানে, টাইম -টেবুল বনাব লাগে। জল্দি উঠা।
সেইটো হয় বাৰু। জল্দি শুই পেলাই, জল্দি উঠিব লাগেতো। টাইম -টেবুলটো মানে, কি? ভাবোঁ হা! কেতিয়াবা, যে ৰাতি জল্দি শুম আাজি! কি হয়, লাষ্টত কি হয়! এ, ৰ' কিবা এখন যদি চিনেমা, কিবা এখন ওলালোঁ বা কিবা এটা যদি ইন্টেৰেষ্ট থকা বস্তু এটা ওলালোঁ আৰু সেইটোতে বিজি থকা যায়।
অ'! সেইটো হয়। মোৰ কেতিয়াবা, হৈছিল এনেকুৱা।
অ'! অভ্যাসটো নোহোৱা নোহোৱা কৰিব পাৰিলে ভাল দে। তুমি, যেনেকে কৰিলা ন'? এইটো, এতিয়া তুমি দৌৰিব যোৱা। মানে, ৰাতিপুৱা জল্দি উঠা, সেইটো হিচাপত কৰিব পাৰিলে বহুত ভাল!
হয়! পাৰিবা, পাৰিবা। ধৰি লোৱা, চেষ্টা কৰিব লাগে, চেষ্টা কৰিলে সেইটো পাৰিবা।
দিয়াতে ন', ভাল লাগিল কথা পাতি!
অ'! বাকী তোমাৰ এনে, কি বুলি কয়! অ'! এইপিনে ফুৰিব গৈ আছা ন' কৰবাত?
অ'! যাই আছোঁ। ওচৰতে ধৰি লোৱা, ৰ'দটো এতিয়া, ৰ'দ ন'! 'ৰদটো কমিলে অলপ গধূলিয়ে ওলাই যাওঁ।
তোমালোকৰ সেইফালে বানপানী হৈছে নে গাঁৱত?
নাই, এইফালে ইমান হোৱা নাই।
মাছ- চাছ ওলাই নাই বানপানী হ'লে?
কি কৈছা?
মাছ ওলাই নাই, বানপানী হ'লে তোমালোক গাঁৱত?
মাছটো ওলাই। মানে, ইয়াত বেছি বানপানী নহয় মানে।
ধৰি লোৱা, ঘৰৰ খাল আছে ন'! খাল- বিল থাকে, মানুহৰ ঘৰৰ কাষতে। তাতে মানে, অলপ বানপানী হৈ যায়। মানে, ৰাস্তাত নহয় ইমান।
অ'! আৰু গাওঁ বিলাকত উন্নতি হৈছে বহুত। ভালে বাৰু, বানপানী নহ'লে বহুত খিনি সুবিধা হয়। মথাউৰি ভাঙাৰ ভয়টো নাথাকে। বাকী, মাছ ধৰিব জানা নে নাই?
কি কৈছা?
মাছ-চাছ ধৰিব জানানে?
মাছ ধৰিব জানোঁ। অ'! গাঁৱত ত' এইটো চা প্ৰায়ে চলিয়ে থাকে ন'! মাছ ধৰা।
গাঁৱত ত' মাছতো বহুত! চলে। গাঁৱৰ পৰাইতো গৈ গুৱাহাটীত মানে, চহৰত তোমাৰ, মাছ বিক্ৰী কৰিব আহে মানুহে।
হয়! ত' দিয়াতে ন'?
লা দিয়া।
ভাল লাগিল কথা পাতি।